হেল্ল' অ নেটৰ কিবা অসুবিধা হৈছে নেকি? ইন্টাৰনেট এইটো কাৰণে চাগে কটা গৈছে। উম আমি মৰমৰ কথা পাতি আছিলো অ' তুমি ম'বাইলটো কেনেকে বনাইছিলা হেল্ল'।
উহ
তুমি মমটো কেনেকে বনাইছিলা
অলপ পঢ়াওঁ মই
মই কৈআছো যে তুমি মমটো কেনেকে বনাইছিলা
অ' মই মানে মমটো মই দেই অ মোৰ মম খাবলে বহুত মন গৈ আছিলে আ মানে পণিৰ মম' কাৰণ। তুমিতো চিকেন নোখোৱা ন মানে আৰু ভেজ মমতো চবতে নাপায়
অ', তাকেই
মানে মই ভাবিলো তুমি বিউটি লৈ গৈছিলা তাৰপিছত মানে ম ডিউটিৰ পৰা আহি মোৰ ৰুমত সোমাৰ কথা আছিলে।
অহ
তাৰপাছত মই ভাবিলো যে আজি মম বনাই মেলি দে চাৰপ্ৰাইজ দিওঁ
অ', তাকেই‌ আৰু কোৱা
তাৰপিছত মানে মোৰ মনটো মম বনোৱা আক্ষা মানে একো সূ সঁজুলিয়ে নাছে
উম তাকে
তাৰপিছত আৰু মই মানে এনেকে ভাবিলো যে কি কৰো কি কৰো একেলাই চইউটিউবত চাই, ইউটিউবত মানে এনেকে কুকাৰতে ম'ম বনোৱা দেখালে
উম।
তাৰ পিছত মই আৰু ভাবিলো আজি ময়ো বনাম তাৰ পিছত আৰু প পনীৰ কিনি আনিলো। মানে পানিৰ কিনি আনি লৈ মেলি প্ৰথমতে মোৰ যে সৰু যে পিহনাখন আছিলে তোমাৰ মনত আছে।
অ', অ' মোৰ মনত আছে
সেই মানে সেই পিহনাখনতে মানে পিয়াজ পিয়াজ এটা দুটামান কাটি ললো তাৰ পাছত পিহনা খনতে পিয়াজতো নকিৰাব। উ আদা আদা নহৰু তাতে ৰুকি দিলো
হ
অলপ অলপ কম কম পৰিমমানে মানে নহৰুত তিনি চাৰি খুটামান আদা অকমান মানে এনেকে মানে
সেই মানে অকনমানি ৰুকনি। মানে এনেকে পিহনাখনতে গোটেই খিনি ৰুকি ললো হা,
উম।
তাৰপিছত গাজৰো আছিলে এটা। গাজৰটোও মানে সেই তাতে ৰুকি দিলো তাৰপাছত পিয়াজ গাজৰ আদা গোটেই খিনি মানে মিক্স কৰি মেলি তাৰপিছত তেল দি লৈ পেলে সি এতিয়া ভাজিলো কে সেয়া মানে, অকমান ভাজি হোৱাৰ পিছত তাতে মানে পানীৰৰ অকমান অলপ পানীৰ লৈ বুলি এইটো ওপৰৰ পৰা এনেকে উ মানে মোহাৰি মোহাৰি দি দিলো।
উমম।
আ তাৰ পিছত আৰু অলপ টাইম ভাজি ভাজি হালধি অকমান নিমখ এনেকে দি, বি ন
আহ।
তাৰপিছত অলপ টাইম ভাজি ভাজি ভাজি ভাজি ভাজি তাৰপিছত মানে দেৰি যাবলৈ দিব নালাগে মানে, অলপ ভাজিলে হ'ল জাষ্ট এনেই ভাজিলে হ'ল।
উম।
তাৰপিছত সেই ভাজিটো মানে গেছটো নমাই মেলি ভাজিটো নমা ঠাণ্ডা কৰি ললো।
অঁ।
পিছন আহ ৰুটি মাৰিবলে যে আটা বনাও যে
তেনেকে মানে আটাটো মাৰি ললো।
আচ্ছা।
আটাই বনাইছিলো হা, মই ময়দাই বনোৱা নাই মানে। ঘৰ কাৰণ মানে ঘৰত বনালে অলপ হেল্ডিয়ে খাব লাগে।
উম হুম তাকে হেল্ডিয়ে খাব লাগে।
সেইকাৰণে মানে মই আটাৰে বনালো। এ মই মানে আগত ফ্ৰেছ বুলি যে এখন দোকান আছিলে তাৰ। পৰা মানে পেকেটৰ আটাটো আনো ন, কিন্তু মানে তাৰ পে পেকেটৰ আটাটো মানে বগা আটাটো কিন্তু পেকেটত থাকে বৰ ধুনীয়া। সেই আটাটো দি আটাটোত মানে নিমখ অলপ দি এনেকে মানে দৈ দুটা মাৰি ললো, দৌতটো মাৰি লোৱাৰ পিছত মানে হেৰি সৰু-সৰু ৰুটি কেইটামান বেলিলো। মানে আহ মানে বেলনাখনত সৰু-সৰুকে ৰুটি বেলি বেলি তাৰ ভিতৰত মানে সেই এচামচ এচামচকে সেই মচলাটো ভৰাই।
আচ্ছা।
যেনেকে তেনেকে মানে অ' মানে এনেকে বনাই দিলো আৰু মমৰ নিচিনাকে।
তাৰপিছত বনাই মেলি লৈতো এতিয়া ষ্টিম কৰিবলৈ একো নাছিলে ন।
হম।
তাৰপিছত মই গেছতে কুকাৰটো দিলো, কুকাৰতে পানী অলপ দিলো, পানী খিনি অলপ টাইম উতলিবলে দি। মোৰ মানে টিফিন বাতি এটা কুকাৰত মানে এনেকে কুকাৰত খাৰা ৰাখিব পৰাকে অলপ ডাঙৰ টিফিন এটা মানে তাতে তেল ঘঁহি ললো।
আচ্ছা।
তেল ঘঁহি লৈ পেলাই টিফিন ত চাৰিওফালে মম' খিনি দি দিলো।
হা।
তাৰ পিছত কুকাৰৰ ওপৰত টিফিনটো বহাই দিলো।
হম হম।
তাৰিছত ঢাক এ ঢাকনি খনৰ পৰা মানে এনেকে চিটিটো উলিয়াই
উম হম।
সেই বাতিটোৰ ওপৰত কুকাৰৰ ঢাকনিখন দি ঢাকি দিলো।
আচ্ছা
উম তাৰ পিছত অলপ টাইম ৰৈ দিছো আৰু মামা
হম ম মই মই যে উ যিতিয়া আহিলো তুমিতো মোক ফোনতে কৈ আছিলা ন তোমাৰ কাৰণে বনাইছোঁ, বনাইছোঁ পুৰা স্পেচিয়েল বনাইছোঁ। তেনেকুৱা যে কৈ আছিলা। মই ভাবছো বনাই আছে আলু পৰঠাই বনাব পাৰে। মোৰ মাথাতো আলু পৰঠাই আহিছে ন।
উম।
ভাবা নাই ম'ম'জে বনাব বুলি। ম' মই মানে একেবাৰে ভবা নাই যে মম' বনাবা তুমি ছোঁ, কি বা বনাইছে কি বা বনাইছে? গোটেই ৰাস্তাটো ভাবি ভাবি আহি আছো। তাৰপিছত আহি- চাও যে, ম'ম' বনাইছা বুলি।
আৰু সেইকেইটা মই যে ফ্ৰাই কৰি দিওঁ।
ব বহু ষ্টেট। টি লাগিছিলে বহুত। মানে ইমান সোৱাদ লাগিছে ন'।
কিন্তু তুমি এটা কথা কোৱা কাৰনে। মই নিজে খাইছিলো ৰেষ্টুৰেণ্টত যে পনীৰ ম'ম' কিটা হেটো বেছি টেষ্টি আছিলে নে মোৰটো?
তোমাৰতো বহুত টেষ্টি আছিলে বহুত মানে বহুত টেষ্টি আছিলে। এ, এইবোৰ যে ৰেষ্টুৰেণ্টবোৰ যে। তাকো ফেই, মানে পিছ, পিছ পেলাই দিছে। আমি যে ফেট ভেলিত যে খাই-
সেইটো, সেইটো মৰমত বনোৱা বস্তু যে।
সেইটোৱে। ব বহুত মানে সোৱাদ হৈছিলে।
কৈছো মানে পিছৰ বাৰ, এতিয়া ঘৰত যে অলপ দিন আগতে মই যে ম'ম' বনাই, বনাই নিছিলো এতিয়া ইমান ভাল
কিন্তু মোৰ কাৰণে যে বনাইছা তাতে বহুত মৰম দি কিনে বনাইছা ন। এইটো কাৰণে মানে ভাল হৈছে সোৱাদ হৈছে এইটো।
উম
গম পোৱা?
তাকে নে?
অ তাকে। আমি যে ফেট ভেলেট খাইছিলো মনত আছে ন'? ইটো তো' ইমান ভাল লাগা নাই অকল পনিৰটো দি দিছিলে। একদম ভাল লগাগা নাই কিন্তন্তু তুমি যোনটোু বনাইছা।
একো নাছিলে অকল পনীৰ টো এনেকে
অ তাকে প পনীৰ আছিলে আৰু এই। তটো যে মাকৈ যে
তাকেইেতো বহুত মানে ভাল লগা নাই।
মইটোতো বহুত বেয়া পাইছিলো পালে ম কিন্তু ফেটবেলিৰ চিকেন ফ্ৰাইড মম'টো কিন্তু
আচ্ছা কিন্ন্তু এই, এইটো যে আমি যে এইটোত যে গৈ- লো মনতআছে নে জালুকবাৰিখন ফেট ভেলি? তাত তাতে ভাল হৈছিলে কিন্তু তোমাৰ দৰে হোৱা নাই। তোমাৰটো বেছি সোৱাদ আছিলে।
হয়, আপোনাৰ যে
আটা দি যে বনাইছা যে, লাগা নাই আকৌ আটা দি বনাইছা বুলি।
উম, বহুত টেষ্টি আছিল।
বহুত, বহুত সোৱাদ আছিলে। আৰু তোমাৰ, তোমাৰ মনত আছে তুমি যে এবাৰ মোৰ কাৰণে যে মেগী বনাইছিলা।
অ' ন' হেৰি দু অ দিন
তাকে পিজিত থাকোতে বহুত এইটো মোৰ ফাৰ্ষ্ট টাইম। মানে তোমাৰ হাতে দি কিবা খাইছিলো।
মই সেইটো মেগি কিন্তু বহুত টেষ্টি বনাও ন আগতে।
অ' বহুত টেষ্টি, এতিয়াও বনোৱা।
নাই এতিয়া মই যে পাহৰি থাকিলো কেনেকে বনাইছিলো।
হয় নেকি বইল কৰি কেনেহে
নহয়- নহয়, মই- মই প্ৰথমতে বইল কৰো। উম, বইল কৰি লৈ পেলাই নমাই লওঁ নমাই মেলি ভালকে ধুই লওঁ।
অ'।
ধুই লোৱাৰ পিছত পিয়াজ কাটো তেলত তাৰ মানে পিয়াজ অলপ দিওঁ পিয়াজতে মানে হেৰি হালধি অকমান দি লৈ পেলাই তাতে মানে চয় চচ থাকি দিওঁ। হালধি নিদিওঁ চাগে দে তাতে মানে অ পিয়াজ খিনিতে মানে অলপ চয়া চচ ঢালিব। অকমান নিমখ দিয়ক মেগ যি মছলা খিনি মেগী মছলা এপেকেট দিওঁ, তাৰপিছত মানে তাতে মেগীখিনি ঢালি লৈ পেলাই ভাজো।
আচ্ছা
অ তাতে ডিমো ঢালি দিওঁ মানে অ মানে এটা ডিম এনেকে ভাঙি মেলি
হা হা
তাৰপিছত আৰু মেগীখিনি দি লৈ পেলাই এনেকে ভাজো মানে। তাৰিছত ভাজি ভাজি ভাজি ভাজি বেলেগকে দিম বইল কৰি লৈ পেল ওপৰতে মানে
তাকে বহুত মানে মানে তোমাৰ প্ৰেজেণ্টেশ্যনো ইমান ধুনীয়া আছিলে ন। মেগীখিনিও মানে বহুত সোৱাদ আছিলে।
ই মোৰ হাতৰ মেগি খাবলৈতো আমাৰ তলৰ যি তলৰ তি আগতে ল'ৰা কেইতা মান থাকে।
হা-হা
মই কৈছিলো
হয়, হয়, হয়, মোৰ মনত আছে।
কি যে মোক কৈছে কি কৰি মোক ফোন কৰিছিলে কি কৰি আছা এনেকে সুধিলে তাৰপিছত মানে মই কৈছো মেগী বনাই আছো।
আচ্ছা।
আচ্ছা, আমাকো খুৱাবাচোন কেতিয়াবা এনেকে গ'লে তাৰিছত মোক আচ্ছা, ঠিক আছে মই খুৱাম বাৰু এনেকে ক'লো।
অহ।
সচাকে যে মই এদিন মেগী বনাই মেলি তললৈ লৈ গলো
হম, হম।
তাৰ পিছত আৰু সিহতি মানে প্ৰথমতে ইছানে মানে এনেকে ডাব্বাটো ললে ডাব কটো লৈ মেলি এনেকে মেগীখিনিক খাই লৈ পেলাই এইটোতো মানে সি ফেন হৈ গ'ল।
মোৰ দৰে, মোৰ দৰে ফেন হৈ গৈছে।
তাৰপিছত আৰু শুনা তাৰ পিছত দুদিনমান পিছত আৰু সি মোলে আকৌ ফোন কৰিছে। সন্ধিয়া টাইম ত দেই টাইমত ফোন কৰি লৈ পেলাই কৈছে হেৰি ঐ কি কৰিছা? মই কৈছো মেগী বনাই আছোঁ। ত কৈছে কেই পেকেট বনাইছা মই কৈছো দুপেকেট বনাইছো। তাৰপিছত কৈছে হেৰি বনাই হ'ল নেকি মই কৈছো হ'ব আৰু মই বইল কৰি আছো তাৰপিছত কৈছে জাননে সি কৈছে তোমালে বনোৱা মেগী খিনি মোক দি থৈ যোৱা মই-মই তোমালে তুমি কি খাবা কোৱা মই তোমালে আনি আছো।
আচ্ছা।
তাৰ পিছত ম মানে ইহঁতে চবেই চুমি ইহঁতে চবে কলে মানে আমি পিজ্জা। খাম বুলি। তাৰপিছত আৰু সিহতি কি কৈছে ছটামান পিজ্জা আনিছে জানানে।
ছয়টা ডাব্বা।
উম।
বাপৰে
ছটা পিজ্জা আনি লৈ পেলাই আমাৰ হাতত দি লৈ পেলাই মেগী লৈ গৈছে দুপেকেট।
আচ্ছা মাত্ৰ বিছ টকা।
উম সি মানে ইমানেই ভাল পালে তাৰপিছত আকৌ। সি উ সি যে পিজ্জা আনিছে তাকো কিহৰ জানানে।
কি হয়?
মই চবতকে বেয়া পোৱা বস্তুটো।
মাছৰুম
নহয়।
অ
উম, কোৱা?
কৰ্ণ মই নাখাও ন।
মছৰুমোটো বেয়া পোৱা ন।
মাছৰুমটোতো মই নাখাও কৰ্ণ টো মই বেয়া পাওঁ।
সেইটো জানো
কৰ্ণ পিজ্জা আনিছে নহয় সি।
উম।
মানে ছোৱালী বিলাকে সাধাৰণতে